ৰাজীৱ কি কৰিছা?
এ কিনো কৰিবা আৰু বিশেষ তেনেকুৱা একো নাই।
অ', মোক এতিয়া ৰাজীৱৰ পুতেকে মেছেজ দি আছিলে। কালিয়ে ক কালিয়ে কৈছিলে তাৰপিছত সি শুই গ'ল এতিয়া মেছেজ ৰখা দুই মিনিট।
অ', এতিয়া মই এতিয়া ফ্ৰী হৈছে চাগে সি।
উম, এয়া আমাৰ ঘৰত তহঁতে সেই কচুৰ লগত কথা পাতি আছিলি?
অ', সি আৰু ইয়াৰ লগত কথা পাতি আছিলে মানে।
অ', অ', এতিয়া হ'ল চাগে এতিয়া। এতিয়া মোৰ
গম গম পাইছোঁ গম পাইছোঁ। মই বৰ্তমান ঘৰতে আছো।
আকৌ বোলে হেৰি এ বিশ্বনাথ চাৰিআলি আছে বোলে মাজতে।
বিশ্বনাথ চাৰিআলিত আছিলো তোমাৰ মাৰ্চৰ পৰা প্ৰায় এপ্ৰিল মানলৈকে বি ৰ আগলৈকে আছিলো এই অ' হেৰি বাগান এখনত সোমাইছিলো।
অ'।
তাৰপিছত একমাহ মান কৰিলো তাত বাগানখনত। তাৰপিছত মানে ভাল ভাল নালাগিল কৰি এই জেগাটো বৰ ভিতৰত।
মানে বহুত পিছ পৰা জেগা নেকি?
পৰা জেগা সেইকাৰণে মানে কি গুচি আহিলো আৰু মই বোলো নাই ইয়াতে কিবা এটা বিচাৰো আহি। এ নাপায় নাপায়।
সেইটো দিগদাৰ দিগদাৰ তেনেকুৱাত।
মানে অলপমান টাউন চাউন ওচৰে পাজৰে থাকিলে
ন তুমি ধৰা বোলে একো নাই ঘৰৰ পৰাই বোলে আপ ডাউন কৰি পাৰিছা দিনটো তাতেই, সন্ধিয়া আহি ঘৰ পালাহি। তাত তেতিয়া তাত তেতিয়া নেটৱৰ্ক নাপালেও তোমাৰ প্ৰব্লেম নাই। থাকি ল'ব নোৱাৰিবা।
সেইটো মানে মই সেইকাৰণে ভাল নাপালোঁ। সেইটো সেইটো সেইটো। এতিয়া আমাৰ গাওঁখন যদিও অকমান হেৰি হয় ভিতৰুৱা ভিতৰুৱা মানে ইমানো নহয়।
ইমান নহয় কিন্তু হয় তুমি বুলি ধৰিলো আৰু।
অ', কিন্তু তেওঁ তোমাৰ আমাৰ ইমানেই মানে মানুহ আছে।
অ', অ', সেইটোৱে।
বিলাক আমাৰ ইমানেই ঠেক ঠেক ধৰ। ত' এই পৰিৱেশত থকা মানুহ মানে সেই তাত থাকিব নোৱাৰি।
নোৱাৰে নোৱাৰে নোৱাৰে।
কাৰণ আমি সৰুৰ পৰা এটা বেলেগ এটা পৰিৱেশ টো, চব অ' চব চিনাকি মানুহ। তুমি ওলাই যোৱা বাটত একেটাকে লগ পাবাই ধৰ হয়নে? এই আমাৰ এটা কিন্তু হয় দেই আমি যে আমাৰ এনেও গাওঁখনৰ পৰা এনেও ওলাই যাব ফতকে নোৱাৰা।
নোৱাৰা। অ' এনেই ইয়াতকে আৰু বেলেগ পিছপৰা জেগাত
মানে কিছুমান গাঁও এতিয়াও এনেকুৱা আছে কপিল মই তোমাক ক'লো। মানে তুমি ভাবিবা যে আমাৰ গাঁওখন বহুত উন্নত। কিছুমান গাঁও ইমানেই পিছপৰা।
উম।
এই আমাৰ এই আমাৰ বৰ্তাৰ জীয়েকজনী যে বিয়া দিছিলে লখিমপুৰলৈ। অ', নাৰায়ণপুৰ তোমাৰ সিহঁতৰ মানে ভিতৰুৱা হয়। জেগাতো আৰু সিহঁতৰ ঘৰবিলাক মানে কেনেকুৱা তোমাৰ, হেৰি-হেৰি বহুত দূৰে দূৰে থাকে।
অ', আমাকে মে-মেৰ আছে মাজত।
মে' মানে পথাৰ আছে। অ', ঘৰ এখন ঘৰ ইয়াত, তাৰপিছত অলপ আগত এখন । তাৰপিছত আকৌ এনেকুৱা, তেনেকুৱা মানে। হেই, মই যে একে মান মানে, মই বোলো কলৈ আহি গ'লো মই ফতক কে, এনেকুৱা লাগিছে মোৰ। দোকান আছে, দোকানো আছে প্লাছ সিহঁতৰ ঘৰৰ আগৰ পৰা এটা চিন্তা আছে।
অহ, অহ।
তেওঁ, কিবা মই মিলিব পৰা নাই?
মানে, ঠেক নহয় জেগাটো।
হেই
ইমান হেত নোৱাৰা, ৰা-ৰাতি দেখোন কিবা হলে মানুহ দেখোন চিঞৰি থাহিব লাগিব এ।
সিহঁতৰ বাৰু ধৰ গাড়ী চাড়ী আছে, বা
অ', অ'। অ', এনেই তেনে তেনেকেতো দিগদাৰেই মানুহৰ
এই নোৱাৰা।
নোৱাৰি, তেনেকুৱা নোৱেৰি।
তোমাৰ কিন্তু তাতে যে, মই তোমাক এটা কথা কলো সিহঁতৰ মানে কি ঘৰৰ ঘৰ-দুৱাৰ মানে, বিৰাট ধুনীয়া আৰু। মানে টকা পইচা থকা, মিলি ঠিক আছে? অ', মই গৈছো তোমাক তাত আৰু দচমহলীয়া ঘৰ বনাই দিয়ক, থাকিবলে বেয়া হয়। এতিয়া সিহঁতে পাৰিব, সিহঁতে তাতেই থকা যে। এতিয়া মানে তোমাৰ, তুমিও যদি গুচি যোৱা, হেই ইয়াত থাকিব নোৱাৰি। একেই প্ৰবলেম
আৰু তোমাৰ মই শুনা মতে বোলে, গৰ্ব চৰ্বৰ ফালেও বোলে এনেকুৱা অলপ বেকৱাৰ্ড জেগাবিলাক?
হেই আছে, আছে জেগাই জেগাই বেকৱাৰ্ড আছে বহুত।
বহুত জেগা আছে নহ, এই গহপুৰ ফালে বোলে বহুত বেকৱাৰ্ড বোলে বিশ্বনাথ চাৰিআলি পাৰ হৈ ফালে, জেগা খিনি বহুত বেকৱাৰ্ড বোলে? মই যোৱা নাই। কিন্তু, শুনিছো মানে বহুত
এ আমাৰ হেৰিখন বহুত উন্নত, আমাৰ জেগাটো মই তোমাক কলো।
মই মানে, শুনি পেলাই গম পাইছো। মই শুনি পেলাই গম পাইছো, আমাৰ এইফালে বহুত সুবিধা। সিহঁতৰ ফালে, সিহঁতৰ ফালে তোমাৰ বোলে বিশ্বনা সেইফালে তোমাৰ, তাই মানে গাড়ী নাপায় বোলে তেনেকে? তুমি এখন দুখন গাড়ী চলে, তাত যদি গাড়ী পালা পালা নাপালে মৰিলা আৰু, আকৌ গৈ পেলাই আৰু তোমাক ৰাস্তা পৰা বোলে কিমান দূৰ যাব লাগে বোলে কোনো ঠিক নাই?
মানে, কি হ'ল তোমাৰ এই আমাৰ যোনখন আমি এতিয়া য'ত আছো, ইয়াৰ পৰা তুমি টাউন ধৰ, যাওঁ বুলি ক'লে যাব
পৰা অ'।
ইমান ওচৰত ধৰ, কথাটো কৈছো। তুমি টাউনৰ ফিল্ডটো পালা, গাঁৱৰ ফিল্ড পালা হয়নে? অ'। আৰু আমাৰ সুবিধাবিলাক আছে, যিমান যি হ'লেও। কিন্তু কিছুমান জেগাত এতিয়াও মানে ইমান ভিতৰুৱা ধৰ, সুবিধাই নাই।
নাই, নাই, নাই। অ', সেইটো হয়। এ আজিকালি বহুত ভিতৰৰ জেগাতো ৰাস্তা ঘাটো নাই, কিছুমান জেগা আছে। আৰু কি আৰু কিছুমান জেগা আছে তোমাৰ কিছুমান জেগাত আজিলৈকে বোলে কাৰেণ্টে গৈ পোৱা নাই তেনেকুৱা জেগাও আছে ধৰা কেনেকে কেনেকে থাকিব ন কেনেকুৱা জেগাত ব
এ এনেও মুঠতে মই এটাই বস্তু চালো তুমি আমাৰ গাঁওখন এৰি তুমি ফটো থ'ব নোৱাৰা
নোৱা নোৱাৰা এ তুমি মানে, ইয়াতকে উন্নত জেগাতহে যাব লাগিব
আহ ইয়াতকৈ উন্নত জেগাত যাব লাগিব- মানে, এটা কাৰণেই কৈছো আমাৰ মানে, গাওখন ত তোমাৰ মানুহৰ ঘনত্বতো ইমানেই বেছি মানে ইঘৰ সিঘৰ ইমান ওচৰৰ ওৰি
মান মানে সৰু হ'লেও গাওখন- তোমাৰ মানে, হেৰিতটো আছে থোপতে আছে যে বস্তুবলাক অ', - ভাল লাগে ম সেই কাৰণেই অন্য কথা নাই আহ অন্য কথা নাই উম, হ' দিয়া কেন মানুহ কিমান ভাগ ভাগ ন, ক'ত ক'ত মানুহ থাকে ন, কিছুমান মানুহকে একে ডাঙৰ ডাঙৰ চিঠিত কিছমান মানুহ এনেকুৱা জেগাত আছে য তোমাৰ ধৰা পানী গছকি গছকি তোমাৰ পাৰ আহিব লাগে অ', বা এতিয়াতো কিছুমান জেগাতো তোম এতিয়া পানীত ডুবি আছে কিছুমান গাঁও তাতে মানুহ আছে
আৰু যে তেওঁ যে মই, এই হেৰিত শুনিছিলোঁ তোমাৰ যে ভোট চোটৰ সময়ত
আহ, আহ,
কাৰনীফালে বোলে নাৱত উঠি গৈ বোলে যাব লাগে ক'ৰবাত
উ, উ, এতিয়া এতিয়া অকমান হেৰি হৈছে কাৰণে এতিয়া অলপ যদি পানী উঠিলে। তেতিয়া তাৰ মানুহে তোমাৰ নাৱলৈহে সহৰ কৰে আৰু।
ন।
পানী গছ তোমাৰ ৰাস্তা ঘাট নাই আৰু উম। পানী উঠিলে তোমাৰ ৰাস্তা ঘাট না নাই আৰু তুমি নাও আৰু কেইয়া মানুহৰ যে। ঘ মানে, ঘৰে ঘ ঘৰে ঘৰে নাও। বাইক থাকক নাথাকক নাওখন লাগিবই ব। খনা বনন্তো বহত টকা
যাই যাই বহুতো কাঠৰ পৰা আদি কৰি যাই অ', কাঠ বিটা কিনিব লাগে যে। আকৌ তোমাৰ গত অকল কিনা নহয়।
আহ বনাবও লাগিল নাও এখন ধেমালি নেকি। এয়া মানুহৰ ঘৰে ঘৰে নাও আছেই আৰু। আহ,
দেখিছা ন
নাও বান্ধি থব আকৌ ঘৰে ঘৰে জাল। মাছ অজস্ৰ মাছ অজস্ৰ মাছ। একে অজস্ৰ মাছ বুলি কৈছো আৰু তোমাৰ উম একেবাৰে কোনে কি ক'ব লোকেল মানুহ।
উ সেইটোও হয়।
তাতে থাকে সৰু পৰা ডাঙৰ হোৱা অ', তেওঁকনো কোনোবাই কিবা কব নেকি অলপ এইিলাক ক'ব। চ আছে ইয়াত মাছ না মাৰিবি বুলি উ সিহঁতে ক'ব নোৱাৰে আৰু সিহঁতেৰ কাৰানটো। বেপাৰ নকৰে কাৰোবাৰ বোলে আজি মাছখা মানে জাল খ লৈ গলেও দুই তিনিশ মাইলেও আহিলে উ সিহতে সিহঁতৰ পানীৰ প্ৰতি মানে সিহঁতৰ জ্ঞান বহুত বেছি, পানী সিহঁতে ভালকে জানে গোটেই নদীখনৰ কথা এনে বুত বহুত ভালকে জানে।
আৰু সদায় দেখি থকা এটা বস্তুতটো এটা বস্তু সদায় দেখি আছে কে সদায় সেই বস্তুটো অবজাৰ্ভ কৰি আছে।
অ',।
আজি নৌ, নদীখনৰ গুটি এনেকুৱা কাইলৈ তেনেকুৱা
আহ, আহ। এনেয়া এনেই আগতে কৈ দিব নদীখন এইফালে সোমাব এইফালে পাক লৈ এইফালে ভাঙিব। সিহঁতে আগতেই গম পাই যায়। এ, সৰু পৰা দেখি কৰি থকা বস্তু। এক্সপৰিয়েঞ্চ সিহতৰ সেইটো অ',। আৰু তোমাৰ সাঁতৰিলো ভয় নকৰে নদীৰ পাৰ্থিৰ পৰা হৈ যা হৈ যাাব পৰা হাহ উঠে সিহঁৰ
এ সিহঁতৰ লগত মানে তুমি অ সিহঁতৰ লগত মানে তুমি কম্পিটিশন কৰিব নোৱাৰা আজ যে ই মানুহ সাঁতুৰিছে মইয়ো সাঁতুৰি যাও বুলি তোমাৰ গটুৱাই লৈ গুচি যাব।
সিহঁতে সৰু পৰা সেয়া পানীতেই থকা তাৰ মানুহ আজিলৈকে পানীত মৰি পৰা শুনিছা কোনো নমৰে। বাহিৰ, বাহিৰ মানুহে তাত মৰেগে পানীত পৰি
কাৰণ সিহঁতে মানে গোটেই বস্তু চিনি পায়তো। নদীখনেই সিহঁতৰ চিনাকি হৈ যায়।
গোটেই নদীখনে চিনাকি হয় সিটো, সেইটো হয় কিন্তু এইটোও জানে তিনি মাছ পাৰ হয়। কত মাছ বেছি আছে ক'ত মাছ নাই এই
তুমি ভাবিছোৱা কিমান লাগে অবজাৰ্ভ কৰি সনে
অ, আৰু সেইখন জেগাত ধৰ পাবাই পাবা।
পাই এই বৰালি ঘাটি অ, এই বৰালি মাছৰ ঘাটি, বা কি জানে একে, অ, মই তাত ইয়া-ইয়া-ইয়াত তোমাৰ ইয়াত তোমাৰ ইয়াত, ইয়াত তোমাৰ ডলফিন ওলাই নহয় মই নিজে দেখিছো৷
অ', অ', ওলাই মই-মই হেৰি মই ডলফিন ক'ত দেখিছোঁ জানা? হয়, অ, হেৰি এই বিশ্বনাথ চাৰিআলি তোমাৰ বিশ্বনাথ থাকোতে বিশ্বনাথ চাৰি থাকোতে, তাত থাকোতে। আমি মানে বিশ্বনাথ ঘাট গ'লো, তাতটোতো দেখিছোঁ ডলফিন এটা একদম ধুনীয়াকে ওলাই পেলাই সোমাই গৈছে, মোৰ মানে এতিয়া মাছটোৰ নামটো মুখলৈ অহা নাই৷ তাৰ সেইদিনাখনে নো তাৰ পিছৰ দিনাই মই ফেচবুকত পাইছোঁ বিশ্বনাথ ঘাটত হেৰি মই বোলো মই নিজ চকুৰে দেখিছোঁ এইটো
ডলফিনটো
অ, সৰু, ডাঙৰ নহয়, বহুত বেছি ডাঙৰ নহয়৷ কিন্তু সৰু সৰু বুলি কওঁতো সেই নদীখনত যেতিয়া জিলিকি গৈছে সি ডাঙৰ আৰু৷ অ, ডলফিনৰ পোৱালি চোৱালি হ'ব পাৰে ধৰ৷ ঐ আমাৰ ইয়াত ডলফিন আছেতো জাননে নাই?
এ, বহুত আছে৷ জাৱনিত মানে ইমানো নাই নাই ধৰা মানে বেলেগ জেগাতকে ইয়াত জাৱনিত বেছি আছে৷ মই বহুত দেখিছো৷ মই একেবহতে অ, জেগাই, জেগাই থাকে ইহঁত৷
সব জেগাতে আছে চাগে, মানে কম বেছি পৰিমাণে উ
এদিন ত, পুৰা ডলফিনে পুৰা মাৰি আছে তিনি, চাৰিটা ডলফিনে খেলি আছে হা তাৰ পিছত আকৌ আৰু এটা আৰু এটা বেলেগ জেগাত গৈ দেখি খিছো একে খেলি-খেলি আছে মানুহ, ধাপ-ধুপ উঠি আছে মানে একে ধুনীয়াকে দেখিছো আৰু৷ মানে এবাৰ-দুবাৰ বুলি নহয় পাঁচ-ছবাৰ সিহঁতে পুৰা ইটো ইফালে মাৰে, ইটো সিফালে যায় সেইনাখন কি হল, এই আজি আজি তোমাৰ দুদিন, তিনিদিনৰ আগত, ডল-ডলফিন এটা ধমকে মাৰিলে ডলফিন এটাই সি মানে মাছ খেদি আছে, তাৰপিছত আমাৰ এইফালে তোমাৰ বাম আমাৰতো বামৰ পৰা পানী। পাৰ্কমাইন মৰা আছে ন? বাম মানে পানী আৰু বামৰ মাজতে পাৰ্কমাইন এটা পৰি আছে৷ তাতমানে তোমাৰ মেটেকাহি জমা হৈ গ'ল, আৰি, আৰি ডাঙৰ দেৰ কেজি ওজনৰ। আৰি মাছ এটাই ঢেক এটা ধফাই আছে আৰু। মিঞাই গৈ থাপ মাৰি থৈ উঠালৈ গুচি আহিলে৷ দেৰ কেজি ওজনৰ আৰি৷
তাত মৰি গ'লহি আহি পেলাই লাগি পেলাই৷
মৰি যোৱা নাই৷ কি তাক ডলফিনে খেদিলে, কি ধেক-ধেককে জাপ মাৰি দিলে আহি পেলাই সি। কো পাই ন মাজতে ফাচি গ'ল আহি, তোমাৰ তাৰ তাত মানে এনে পানী থাকে৷ কিন্তু ইয়াত মানে মেটেকা আছিলে, মেটেকা ওপৰত সি চট্‌ফটাই আছে, দেখাত ধুনীয়াক মিঞাই ধৰি আনি আৰু লৈ ল'লে আৰু।
সি মানে মৰা নাছিলে৷ সি, সি বাচিবলৈহে মানে হেৰিলে জপিয়াই দিছিলে৷ তে-তে-তেতিয়াহ'লে এইখন জোগাত বহুত কেইটা আছে ডলফিন ন?
ইয়াত ধেই আছে ইয়াত মো বহুত দেখিছোঁ নিজে, মই মানে দুবাই দেখিছোঁ মানে এটা দুটা নহয় অ তিনবাৰ দেখিলোঁ৷
ইহঁতে, ইহঁতে জ-জেগা চেগা চেঞ্জ কৰি থাকে চাগে ন?
না-নাজানো কিন্তু ইয়াৰ মানুহে কওঁতে বোলে বহুত আগৰ পৰাই ওলাই থাকে৷
অ', তেতিয়াহ'লে আছে, মানে এনেকুৱা হ'ব পাৰে হয়তো সিহঁততে চাগে জেগা চেঞ্জ নকৰিবও পাৰে। একোটা, একোটা জেগা লৈ, লৈ নিজৰ